হেল্ল' অ নমস্কাৰ
নমস্কাৰ নমস্কাৰ খানা পিনা খেলা নে নাই মই খাই পেলাইে বহিছোহি
আহ
আমাৰ মানে দেৰি
উম উম
সেয়া
মই এ বাৰান্দাতে বহি আছিলোঁ যিহে গৰম দিছে দিনডাল কাম কৰি ভাগৰে জগৰে এতিয়া শুবও নোৱাৰি ইমান গৰম দিছে।
গৰম তাকে বোলোখস্ক এই
বাকী সেইদিনাখন গাহৰিটো এইটো বেচিলা গাহৰিটো যে বেচিম বেচিম কে আছিলা বেচিলা
বিক্ৰী কৰিলো এ গাহৰিডালত ঠেঙাডাল ভাঙি গ'ল
কেনেকে গাড়ীত উঠাওঁ তে নেকি
ওঠওঁতে পৰি গ'ল গাহৰিটো
এ
মানে গা, গাহৰিটো পুৰা লুতুপা আছিল না গাহৰিটো উঠাতে সি বাগৰি দিলে মানে, বাগৰি দিলে, ঠেংটো দি পৰি গ'ল ঠেংটো ভাগি গ'ল।
অ, দামটো কি কম পালা নেকি এনে সিমানেই দিলে।
অকণ কমাই দিলে আৰু।
সেইটো কাৰণে ন, এনে, এনে লোকচান হৈ গ'ল মানুহবিলাক ভাল কে ধৰা নাছিলে নেকি, মানুহকেইটাই।
উ, মানুহকেইটা ধৰিছিলে ৰখাব নোৱাৰিলে। তোমাৰ এ, এডালত তোমাৰ পঞ্চাশ, ষাঠিকে বেছি সত, সত সত্তৰ, আশী কেজি মান হ'ব। তোমাৰ আৰু বৰ্তামান আছে হয়, বাৰুতে
উম, অ, শুনা তুমি যদি চিনাকি আছে তেনেকা মোৰ মুৰ্গী কেইটামান বেচিব লাগিছিলে।
মুৰ্গী মোৰ চিনাকি ল'ৰা এটা আছে হেৰি অমিত বুলি কয়।
আহ।
কিমানকে লোকৰ গাহৰিবিলাক গাহৰি আহিছেকে মুৰ্গী, চৰ্গী বিলাক লয়।
তোমাৰ মোৰ সোণালী মুৰ্গীও আছিলে আৰু নৰ্মেল এনে লোকেল মুৰ্গীটোও আছিলে।
অ, হেৰি কৰিব পাৰিলা হয়। তুমি মই তাক সুধিব লাগিব আৰু হা
অ, সুধি পেলাই মোক জনাই দিবচোন। আছে যিমান লাগে, মোৰ আছিলেটো এশ পিছ আনিছিলো, মই তাৰ পাছত কণি, ডিমবিলাক ফুটাই, ফুটাইও বনাইছো আৰু নিজে পোৱালি
অ'। তাকে হেৰি কিমান কে, কেজি কিমান লাগিব।
কেজি তোমাৰ এনে বজাৰত তোমাৰ চাৰি, চাৰিশ মাংস
অ'।
এই কিবা এটা কমকে নিলে হ'ল আৰু।
মানে পাইকাৰী হিচাপত নিব তোমাৰ পৰা আৰু।
উম, সেনেকে কমকে দি পেলাই নিলেই হ'ল। কেজি চিষ্টেমো নালাগে বাৰু।
অ', অ'।
বাকী তোমাৰ গাহৰি কেইটা আছে এতিয়া।
গাহৰি তোমাৰ মোৰ দছটা আছে আৰু। সিদিনাখন দুটা বিক্ৰী কৰিলো মানে এ, তুমি যে যোনটো কথা ক'লা হয়তটো তাৰ আগত এটা বি, কি কৰিছিলো। সেইটো ঠিকেই, ঠিকেই পইচা পাইছো বাৰু তে।
অ, ময়ো কৰিম বুলি ভাবিছিলো ভাল হ'বনে কৰিলে।
কৰিবা নেকি, মোৰ লগতে, মোৰ লগতে ততে একেলগে কৈ দিয়া।
একে মানে সেনেকে নকওঁ এনেই মোক ঘৰত এটা পঢ়িব মন আছিল।
মমি পাই লৈ যোৱা ত
তোমাৰ পোৱালি আছে সৰু
পোৱালি আছে অ, পোৱালি চিলাই ম, মো, দস্তটা আছে অ'।
এ, মানে মতা আৰু এটা মাইকী ও, সৰু পোৱালি দুটা দিলেই হুব।
অ, ঠিকে আছে দিয়া মই
সেনেকে ফ, ফ, তাইপ নুখোলো এনে পিছফালে কৰি থাকে। গৰু, ছাগলীৰ নিচিনাকে পুহিম চ, মই।
এইবিলাক মানে হেৰি গাহৰিতো তোমাৰ এটা কি কথা শুনাই জা
উম'
মানে হেৰি এইটো সেইবিলাক আজিকালি খুব বেমাৰ আহিছে নহয়।
অ' শুনিছো বাৰু মাজতে
এই গাহৰিটো মানে বেজী মাৰি থাকিব লাগে মাহে সপ্তাহে সপ্তাহে
উম উম কিমান মান বেজি কেইতা বহুত পৰে চাগে
তোমাৰ এ-এটা-এটা বেজিত পৰে তোমাৰ চাৰে চাৰিশ এটা আছে।
উম'
এটা আছে চাৰে ছশ টকীয়া ভেক-ভেকচিন-ভেকচিনে অ ভেকচিন সেইটো
উম উম।
নামটো কিবা এটা আছিলে সম্ভৱ পাহৰিলো লিষ্টখনত লিখা আছে।
অ অ তুমি হেৰি কৰিবা তেনেহলে এতিয়াতো সৰুতে ইমান দিব নালাগে চাগে ন
সৰুতে তোমাৰ টকা দুহেজাৰ দুহেজাৰ দিলেই হ'ল এনেই মানে তুমি বেলেগৰ পৰা আনিলে গ'লে তোমাৰ এটাৰপা তোমাৰ পঁইত্ৰিছ শ তিনি হেজাৰ সেনেকে পেলাই ল'ব
উম উম।
তুমি মোক দুহেজাৰ, পোন্ধৰশ, ওঠৰশ মানকৈ দি পেলাই লৈ গলে হ'ল দুটা। মাইকী এটা মতা
আনিম দিয়া তোমাৰ পাই তেনে ফিকচ এইটো দুটা মোক দিবা
সৰু ধৰা তুমি এনেকুৱা কি বুলি কৈছো মানে ধৰা তুমি এনেকুৱা গঁৰাল নবনালেও ধৰা বাহ
অ মই সেনেকে এৰি দি থৈ দিম, আকৌ ৰাতি হ'লে ধৰক ঘৰ এটা বনাম বাও, এনেই বান্ধি থবলৈ ৰাতি।
অ বান্ধি থব মানে এই এনেকুৱা এইটো ভলুকা বাঁহৰ কাষে দি পেলায়
উম মানে গৰু গোহালি টাইপে এটা বনাই থৈ দিম সৰুকে।
কাষটো ভেটিবই লাগিব ন'হলে ৰাতি ভাঙি চিঙি গুচি যাব সিহঁত।
অ'
ৰাতি সিহঁতে মানে
এনে তোমালোকে তুমিতো বেচাহে ন, নাকটা নহয়? কাটি পেলাইটো নেবেচা?
কাটি পেলাই মই এবাৰ বিক্ৰী কৰিছিলোঁ, এতিয়া মানে বিক্ৰী কৰিব মানে কাটি পেলাই বিক্ৰী কৰিলে তোমাৰ কষ্টটো বেছি হয়, কিন্তু লাভটো বেছি হয়।
লাভটো বেছি হয় কিন্ত আকৌ চেল ন'গলে তোমাৰ তাত থাক থাকি যাব ইনে ইনেই সেইখিনি
গ'লে আকৌ মুস্কিলত পৰি যাব লাগিব, লোকচান হৈ যাব পুৰা।
উম'
হয়টো কটা আগত তুমি চবকে মানে হেৰি কৰি ল'ব লাগিব আগত জনাই ল'ব লাগিব, গাহৰি কাটিম বুলি অ'।
সেইটো সেনেকুৱাই আও সেইকাৰণে, এ এনেকা দোকান লাগে আও। পুৰা ফেম ভাল দোকান আও চলা, তেতিয়াহে চলাব পাৰিব মানুহে আও কাটি কাটি
সেইটোটো এনে এনেই তুমি মু-মু-মুৰ্গীখিনি তোমাৰ মুৰ্গী কিমানমান আছিল বুলি এশ মান আছিল ন?
এশ, অ তাৰপিছত এতিয়া হিচাপ নাই আৰু পোৱালি বিলাক ডাঙৰ ডাঙৰ, পোৱালি হ'ল আও, মানে ঢেৰ আছে এতিয়া পোৱালি।
অ'।
এনে মই কিনোতে ধৰা তোমাৰ হ'লটো সাত আঠ মাহমান।
অ'।
কঠা কিনিছিলো।
অ'।
তাৰপিছত এতিয়া হিচাপ কৰা নাই তোমাৰ আছে বহুত।
অ'।
প্ৰায় তোমাৰ দুশ আঢ়ৈশ মান হ'ব চাগে চব পোৱালীয়ে। ডাঙৰ পোৱালি মিলাই।
আচ্ছা।
আৰু এটা এটা বেছ মই বেচিছো মাজতে। এতিয়া বাৰু চব আছে ডাঙৰ সৰু চব মিক্স। যাকে যেনেকুৱাই লাগে তেনেকেই বেচো আওঁ।
অ', অ'।
এনেও এটা দুটাকেও মানুহে নিয়ে ধৰক।
নিয়ে অ'।
ত' মেচিনটো আছে জুখি পেলাই দি দিওঁ আওঁ এনেকে কেজি চিষ্টেমত।
অহ।
ত' বিছ টকা এটা কমাই লওঁ আওঁ দোকানত যিমান লয় তাতকৈ ধৰক।
কম আৰু।
উম, তেতিয়াহে মানে লয় আৰু।
মই তোমাৰ এই অমিতক সুধিম বাৰু এটা।
অ', তাক সুধি জনাবা মই কেইটামান বেছি মানে এই গাহৰি কেইটাও আনিম
অ'। তাৰ পিছতত তুমি কি মুৰ্গী কি বিক্ৰী কৰিলে কেইটা বেৰি কৰিব নেকি?
নকওঁ নকওঁ মানে কন্টেক্টটো লগাই দিলে হ'ল আৰু মানে পোৱালিবিলাক ডাঙৰখিনি বুঢ়া হৈ যাব যে সেইকাৰণে বেচিম বুলি ভাবিছো ডাঙৰ খিনি।
আচ্ছা।
আৰু পোৱালিবিলাকতো ডাঙৰ হৈ থাকিব। তাৰপিছত আকৌ পোৱালি মানে এনেকৈ ফুটাই ল'ম। সেনেকেই কৈ থাক আৰু যিমান দিন পাৰোঁ।
সেইটোতো আৰু তোমাৰ মুৰ্গী তোমাৰ মুৰ্গীটো লাভ হয় ন বহুত।
লাভটো আছে বাৰু কিন্তু কষ্ট আছে আৰু কষ্ট কৰিলেহে লাভটো হ'ব ওলাব।
সেইটতো উম।
সদায় দানা চানা এইবিলাক খৰচ আছে। মুৰ্গীওতো বেমাৰ আহে।
মূৰ্গী বেমাৰে একে আহিলেতো একেবাৰে লাগা এটা মৰিয়ে থাকে ন।
উম। একেবাৰতে গোটকে মৰিয়ে যায় বহুত টান বচাব এনেকুৱা টাইমত।
সেইটোতো অ' এইবিলাকে আৰু বিজনেচ বুলি কলেও সেইটোয়ে আৰু। কেতিয়া লোকাচান হ'ব কেতিয়া লাভ হ'ব কোনেও ক'ব নোৱাৰে।
উম, সেইটয়ে মই ধৰ গাহৰি ফাৰ্ম এখন মোৰ খুলিব মন আছিলে। কিন্তু কষ্ট বহুত হ'ব আকৌ আমাৰ মাটি নাই মানে সেনেকুৱা।
অ'।
ঘৰৰ পা আঁতৰত খুলিবলৈ আকৌ ঘৰত খুলিব নোৱাৰি ন গোন্ধাই। যিমানে চাফা নকৰা কেইলে গোন্ধাবৈ
অ', অ'।
চাইডৰ মানুহৰ পৰা কমপ্লেইন আহিব তেতিয়া।
অ'
সেইকাৰণে সেইটো নকওঁ, এনেই এনেকে চট দুটাই পুহিম ধৰ, এৰি দিম আৰু য'তে ত'তে খাই কৰি ধৰ হাগি কৰি থাকিব আৰু।
অ'
অকিম
তোমাৰ পোৱালি পোৱালি মানে কেইটামান আছে, মই চাগে সৰু।
চাৰিটা।
উম।
তোমাৰ হেৰি বাকী ডাঙৰ কেইটা আছে?
অ'।
চাৰিটা নহয় তোমাৰ পাঁচটা আছে পোৱালি। আৰু ডাঙৰ ডাঙৰ পাঁচটা আছে।
ঠিকে আছে দিয়া, চলি থাকা। আৰুতো একো নাই ক শুলা নাই তুমি?
নাই নাই এ তাকে ভাবিছোঁ, গাহৰিকেইটা বিক্ৰী কৰি পেলাই
উম।
ধুনিয়াকে কাৰ দুখনমানকে লওঁ নেকি।
নাই কাৰখন ল'লে তোমাৰ পইচাটো সোমাই যাব, গাহৰি তুমি আৰু দুটামান পোৱালি হৈ ল'ব দিয়া।
অ'।
তাৰপিছত ডাঙৰ দুটামান বেচি পেলাই এনেকে কিবা কিবি কৰিবা আৰু মিলাই মেলি। একেবাৰতে গোটেইখিনি বেছি নিদিবা ন'হলে চলিব দিগদাৰ হৈ যাব তোমাৰ।
দিগদাৰ হৈ যাব, তাকে মই ভাবিছিলো নহবা যদি কাৰ এখন যদি লব নোৱাৰোঁ। এ, হেৰিকে কৰিম এখন দোকান এখনকে বনাওঁ নেকি।
দোকান ৰোম দুটামান ন।
উম।
ভালেই, চাই লোৱা যোনটো তোমাৰ সুবিধা হয় সেইটোৱে কৰা।
অ'। মানে তোমাৰ এতিয়া কি আছে হেৰি এনেকুৱা ধৰ সুধা গাহৰি কেইটাক কিমান তুমি গাহৰি কেইটাকে খুৱাই থাক থাকিব লাগে অকল।
উম।
ঘাহঁকেইটাত যায় বহুত। দিনটোত তোমাৰ কিমান খোৱাব লাগে। হিচাপ নাই কেইবাৰ, কেইবাৰ তুমি দানা দিব লাগিব তুমি ঠিকেই নাই।
বহুত খাই গলে সেইকাৰন
তুমি যেতিয়া দানা দিবলে যাবা।
উম।
মই কৈছোঁ কি তুমি মানে তোমাক, মানে যেন পেলাইহে দিব খুন্দিয়াই।
কত থাকে না সিহঁত।
উম, পুৰা একদম খেদি আহে আৰু খাওঁ খাওঁকে।
অ', পুৰা।
তাপা মো, মোৰ বাৰু ইমান খৰচ নাই তেনেকুৱা দানা চানাৰ লগত মই চাউল, ধান চান এনেকে মিলাই খোৱাই থাকোঁ।
অ'।
ঠিকেই সেনেকেই চলি আছে, দানা, দানা দিওঁ বাৰু দানাত যায় খৰচ চল্লিশ টকা কেজি মুৰ্গী দানাটো দাম বাৰু।
অ'।
সেইটো খোৱালহে আকৌ শু
এ, এইটো কি বুলি ক, মলটো নে কি বুলি যে কয় যে দুখোৱানে
সেইটো নহয়, তোমাৰ এই মুৰ্গী দানাহে পায় সেনেকে।
এ, যে, ম, ত, ম, ত মতে তু, যে
আহ, সেইটো।
চাউলৰ নিচিনাকে।
উম, সেনেকুৱা মৰটো মৰ ত, ইমান নিদিওঁ মই অকমান হে দিওঁ। তই দানাই বেছিকে দিওঁ।
আচ্ছা।
তাৰ পিছত মই চাউল, ধান ত, চান চব মিক্স কৰি খুৱাই থাকো আৰু।
অ'।
ঘৰত ধান আছে, ধৰক কিহ সেই আৰু। খাল দানাটো খোৱালে সোনকালে ডাঙৰ হয় যে সেইকাৰণে দানাটো দিব লাগে।
দানাটোক খোৱালে মানে তোমাৰ মুৰ্গীটো পতকৈৰে ওজনটো বাঢ়ি যায়।
আৰু তোমাৰ ডিম, চিমো পাই।
দি, অ, এনেই ডিম যোৰা কিমান মান কৰিছা।
দিম তোমাৰ এতিয়া হেৰি টকা হ'ল পোন্ধৰ টকা দুটা।
পন, পোন্ধৰ টকাত দুতা।
উম।